হেল্ল'
হেল্ল'
অ, কি কৰিছ?
এ দানা সিজোৱাৰ ওচৰতে আছো, দানাই
হা
আজি সৰহকে পাতি ললো দানাটো।
অ, অ, অ।
এই চুজি, বেয়া চুজি আছিলে দোকানত। বেয়া চুজি সেই চুজি দিলো আগতে চুজি খিনি দি দিলে নহয় এতিয়া কিবা আগতীয়াকে দি দিয়া কাৰণে বেয়া লাগিছে আকৌ কচু খিনি সিজিব নাপাওতে আগতীয়কে চুজি দি দিলে মালিকে
অ চুজি খিনি এতিয়া ভেদ ভেদ ভেদ কৰি আছে আও
অ জানিলে আকৌ পালিবলৈ আছে বাৰু সি পাতি দিলে জুই জুই জ্বলাই দিলে মই লৰা হেৰি চো তাত মই কাটি দিলো আলুৱে কচুৱে
অ অ
হবই আও ফোন কৰি দিম আও হৈ যায়
কেলে গৈছ আছে ৰুমৰ
এই চেংবাৰ বেংকৰ কাম এটাত আহিছোঁ
অ
চহঙা কলাবাৰী আও সেই খনতে
এ
এই আমাৰ ৰাস্তাটো মানে এইকণত হেৰিয়ে কি বুলি কয় খাপৰি দি আছে নহয় এইকনো এই চাৰিআলি ওপৰত পোৱাগে নাই আও সেই এইকনতে খাপৰি দি আছে ৰাস্তাটো বেয়া
অ অ
উম
আগতে সেইখনৰ পৰাই আহিছিলে চোন নাই দিয়া নেকি সেইখনত ক লেকে দিলে নো আমাৰ ঘৰ ওচ লৈকে
সেইকন লেকে সেই ঘৰলৈকে দিছিলে আকৌ ইফালে সেই ঘৰৰ পৰা কি বুলি ক'ম এতিয়া উ আমাৰ সে কি বৰতাহতৰ পৰা অকণ এইফালে হেৰিকনৰ পৰা দিছিলে যে
অ
অকণমান ইফালৰ পৰা হেৰি যে কাগজ ফুল থাকে মানুহ ঘৰ যে আছে
অ অ
সেই ঘৰৰ মানুহৰ পৰা একেবাৰে হেৰি কোনোবা এইবোলে আমাৰ মামাহতৰ ঘৰ ওচৰৰ মানুহ ঘৰলৈকে কাষৰ মানুহ ঘৰলৈকে
অ সেই চাৰি আলিকনত নাই
উম তাৰপিছতে এই এই মাজত সিফালেও নাই আমাৰ এইকনতহে আছিলে তাৰপিছতে আকৌ এইকতো অ মামাহঁতৰ ঘৰ এইফালে মানুহ ঘৰ পুনলৈকেহে আছিলে তাৰপাছতে এতিয়া মানে আকৌ দি দিব আও দি আছে মানে এতিয়া
অ
দি আছে দত্তৰ ঘৰলৈকে হৈছে আৰু
অ
মাটিও উঠাই দি আছে সেইবোৰ কৰি আছে তাৰপিছত ইফালে আকৌ বৰুগাও ফালেও যাব নোৱাৰি সেইফালেও তেনেকে ঢেৰ শিলগুটি দি আছে দিগম্বৰিলৈকে যাবলে বেয়া চবফালে বন্ধ বন্ধ হৈ
উম সেইদিনাখনি বিয়া ঘৰৰ পদূলিত দেখিছিলো আকৌ
হা
বিয়া বিয়াঘৰ পদূলিত দেখিছিলোঁ বোলো
অ বিয়া বিয়া খ অ বিয়া খবৰটোত কি দেখিছিলে
কাপ
আহ।
খাবৰে খাবলৈ
অ' খাবই। অঁ। তাৰপিছতে আকৌ পুবলাইনলৈ যোৱা ৰাস্তাটো হেৰি হৈ আছে বন্ধ হৈ আছে তেনেকুৱা।
সেইটো দেখোন আগৰ পৰাই দি থুৱাই আছে চোন।
এইকণত হেৰি খাপৰিতো আছে এইকণত পলটো।
অঁ অঁ।
ফুলতো এতিয়া এবাৰে থৈ দিছে, আনিছে নতুনকে এতিয়া কাম চলি আছে আৰু।
এতি তাঁতিোনে বোলে আছ চাগে আৰু
হা?
পোনে পোনে গৈছগে আৰু তহঁতি।
অ' এতিয়া পোনে পোনে আমি হেৰি পানীগাঁৱ আদিি গুদাম ঘৰেদি ঘূৰিব লাগিব।
অঁ।
সেইখনত হেৰিয়া চাংলাই পিতোকে হেৰি ঠিকাদাৰ।
অঁ। চাম চ মাদে চ
গও মাটিসকও উঠাই থৈছে ৰাস্ত
উম।
ভাত খালি নাই?
নাই খোৱা, খাম হে।
অঁ। আমি খালো বাৰু দালি আলু দালি আলু থাকেই নহয় আৰু।
উম।
দালি আলু টো কমন, তাৰপিছত আকৌ ৰঙ আলু লগা। ৰঙলাও আগ কিবা কিবি মায়ে উঠনি এবাৰ কৈছিলো যে। ৰঙালাও আকে। আলু গুটেই কচু থুৰী তেনেক কিবা কিবি বোলে এনে বনাই আৰু বনাইছে আৰু। আলক মানুহহে বেছি হৈছে আৰু উ যি দয়া এখন ভাজি লা মায়েফালে ভাবে অ' ভাতেডাল দিয়ে মই উঠাই দিলো যে, উঠাই পেলাই ঘৰ চৰ হাৰিলো কিবা কিবি কৰিলো আৰু। দালিয়ে ভাতে বনালে আৰু সহজ নহয় আৰু উঠাই দিলে হৈ গ'ল নহয়।
উম।
আালি চালি তেল নমাওৱে তাৰপিছতে উঠাই। থৈবেলাই অ মই অ ঘৰ চৰ সাৰিলো কিবা কিবি কৰিলো আৰু ঘৰ চৰ সাৰি তাৰপিছতে। বন্ধ হল কৰিলো, মায়ে ভাজিখন বনালে। স গলা
উম, ভাজিকণহে কষ্ট আৰু।
আজিকালি।
বাকীবোৰ সহজ, উম। বাকীবোৰ সহজে আৰু।
তহঁতৰ কি বনাইছে?
আমাৰ ভেন্দি আলু ভাজি দাইল, ভাতকেৰেলা
অ।
সেইবোৰে।
অ।
ভেন্দি ভাজি ভাল পাওঁ মই খাই বাও।
অহ।
আকৌ ভাতকেৰেলা বইল পিটিকাও ভাল পাওঁ আলু লগত পিটিকা কৰিব লাগে
উম ভাত কেৰেলা কিমান খাবি আও
অ খাই খাই আমাৰ একদম আছে বাকী সেইখনতে থৈ দিছে কালি মামাই কৈছে এইবোৰ ভাত কেৰেেলা কিনাই নে এনেকে কৈছে মায়ে কৈছে কিনা নহয় ঘৰৰও আছে।
কিনাও ঘৰৰও। খোৱাই নাই থৈ থৈ শুকাই গৈছগে সেইবোৰ নাই শিঙালবোৰ এ এনেই কৈছে তাক কালি বেয়া বুলি।
অ।
তাৰ পিছতে হেৰি শিঙালবোৰ নাইকিয়া হৈ গৈ চাগে খং বু আৰু ইফালে বা সিফালে যাওঁতে- যাওঁতে শুকাই শুকাই।
কি নাইকিয়া হৈ গৈছে গে?
শুংবোৰ ভাতকেলা।
এহ তাৰমানে খোৱা হোৱাই নাই।
শুংবোৰ শুকাই এবাৰ ইফালে গৈছে সিফালে গৈছে আজি আবেলি সেয়াগে ঠিক ভাজি বনাই দিব লাগিব।
অ এনেই নষ্ট হব সেইখিনি।
এনে ভাজিলেও শুকান ভাজি কৰিলে খাই ভালেই লাগে নহয় ভাত কেৰেলা ভালেই পাওঁ মই।
ভালে লাগে সদায় ভাল নালাগে আৰু কেতিয়াবা কেতিয়াবা ভালে লাগে।
এতিয়া কেইবাদিনো খোৱা নাই নহয় আজি আবেলি সেয়াকে ভাজিব লাগিব।
অ। বেয়া নেলাগে।
তাৰপিছত হেমু দা আছে আৰু।
আছে এই এতিয়া গৈছে। সেই আমনি পালে লাগি লাগি।
অ।
সেইখনত ৰ'দ পাৰেনে চাহ তাহ আছে নাই?
চাহ আছে মই সেই সেই সেই দানা পা। সেই খেতি থকা জেগাখন অকমান ৰ'দে বাৰু তাৰ পৰা কয় পেলাই আকৌ পেলাই গুচি আহো।
উম।
চিদো এতিয়া
তুই বুই
সি-ট
তুগুৰি দিম এতিয়া বোলো
অ তুহ গুৰি দি পেলাই আকৌ লৰাই থাক এ বেছিকে লৰাই থাকোতে বৰ কষ্ট নহয় সৰহ হ'লে মানে
অ মাৰি এডালে লৰাওঁ ক
নোহা ঐ জোৰ পৰে নহয় গাটোত
অ সেইথোৱে
অ কোৱা
তিয়াই থৈ পাগৈ
বহুত এগাল নহয় বাও তথাপিও চাগে ন
এ ডাঙৰ হেৰি এটাতে
অ অ আমাৰ দেউতাই বনাই আছে বনাই হ'ল হব পাই এতিয়া আৰু বনাই নাই হোৱা অলপ হবলে আছে কৈছে
আমাক কেৰাহিত বনাই নেকি হবলা ন
মই হেৰি যে চচতে বনাই সেইটো যে অ কেৰাহিত নবনাই চচত বনাই উম
অঁ সেই বোলপা চোছে
সেই বাহিৰত চ চাহ দিয়া যে চচটো বাহিৰত যে চাহ দিয়া চচটো হেনো চা
চাহ দিয়া
বাহিৰত যে দানা যে দিয়ে আনকালে যে সেই গোহালি ওচত থাকে যে সেইটো বাহিৰত বোলে চাহ দিয়া চচটো চা মই কৈছো
অ তাকেহে কথা কব লাগে কৈছো আৰু
তাকে
উম
চাহ দিয়া চচটো চাহ বনোৱা চচট আও দানা বনাবলে হয়নে আও
অ
এইকণত আইটোৱে ঘৰ বনাই আছে নহয় হেৰি ঘৰ ইজনী যে
অ গম পালো গম পালো
এজনীয়ে হাফ পেন কি পেন এটা পিন্ধি কুচাই আঠলৈকে কুচাই পেলাই অকণমান কিবা কৰি আছিলে ক'বালে যাব' হপায় স্কুটিখন ৰাখি থৈছে নে মাক ভয় লাগে পইছা খোজে
অ অঁহ
মই নেদেখা ভাও জুৰিলো তাইক তাই দেখিছে বাও দেখিছো বুলি গম পাইছে
অ
সন্মুখতে আছে নহয় পইছা খুজিব নহয় তাই দ তাই সপ্তাহত পইছা মই আও নেদেখা ভাও জুৰিলো আও এইফালে আহিবলে মোৰ সেইকাৰণে ভয় লাগে
উম
চেগ চাই আহিছে নেকি চাই আছো আক
উম
তাৰপিছতে হে এয়া দুমহলীয়া ঘৰ এটা বনাই আছে।
অ
কাহানি বা গুচি যামোৰ চাগে দোকান বনাইছে
অ
কাম দিব ৱাইন চপ আছে
ইমান ডাঙৰ ঘৰ বনাই আছে নে তাই
উম ডাঙৰখন আছে পইচা পাতি আছে আৰু এবাৰ খুলিছে মদৰ দোকান মদ লৈ গৈছিলে নহয় দোকানৰ পৰা উঠাই মদৰ পুলিচত গৈ পেলাই গালি পেলাই
উম
অ
আক কি কল নোজানো আহব
অ আহোঁতে ফোন কৰিম আকৌ দেই
হা
আহ আ মইতে ফোন কৰিমে
এয়া হ'ল নেকি হ'ব দে তেতিয়া উ উম